কি কৰিছা বোলো?
মই এনে আছোঁ ৰবা কি কৰিবা আৰু ইমান গৰম তুমি কি কৰিলা?
ময়ো এনেই বহি আছোঁ ৰবা, কিনো কৰিম তাকেতো কেনেকুৱা গৰম দিছে
তাকে, তাকে সচাঁকে বহুত গৰম দিছে অ' থাকিব পৰা নাই গ'ম পাইছ নে?
উম' তাকেতো ঘৰতে আছে নে' কি?
উ'ম, উ'ম ঘৰতে আছোঁ, তুমি ক'ত আছা?
মইও ঘৰতে আছোঁ ৰবা।
অ', অ' বাকী আহ, কি কয়, কেনেকে মনত পৰিল বা আজি?
এ ৰবা, তোমাল লগত অলপমান কথা পাতোঁ বুলি ভাবিছিলোঁ, বাকী তোমাৰ ঘৰত চব ভালে আছে
অ' ঘৰত চব ভালে আছে দিয়া, বাকী তোমালোকৰ ঘৰত কেনেকোৱা ভাইটি, ভণ্টি ভালে আছে নে?
অ' আছে, আছে দিয়া
খালোঁ, খালোঁ ৰবা ভাত খালোঁ আজি সোনকালেই খালোঁ বাৰু
হয় নেকি, তাকেইতো এই গৰমত সোনকালে খাই উঠাই ভাল ৰবা
তাকে, কোৱা।
তাকে ভাৱিলো তোমাৰ লগত আজি মানে এটা বিষয়ত কথা পাতো। পুৱা উঠাৰ মানে অভ্যাসটো এনে এই বিষয়ত- বিষয়তে অলপমান কথা পাম বুলি ভাবিছিলো, মানে পুৱা উঠিলে আমাৰ কিমান খিনি কি লাভ হয়? পায় অভভ্যাসটো আমা কিমান খিনি মানে উপকাৰী আৰু, এনেই কোৱাচোন-
হয় তুমি- তুমি খুব ধুনীয়া এটা বিষয় আজি বাছি লৈছা দেই, কাৰণ আ পুৱা সোনকালে উঠাৰ অভ্যাসটো অতি ভাল অভ্যাস। আৰু ইয়াৰ কাৰণে আমাৰ স্বাস্থ্য মন আৰু কৰ্ম জীৱনৰ বাবে মানে এইটো বহুত উপকাৰী। ৰাতিপুৱা তুমি যিমান সোনকালে উঠিবা, তোমাৰ মনটো সিমান ভাল লাগিব। তুমি বাহিৰত যেগে নিৰ্মল বতাহ লব পাৰিবা, তুমি ভাল সুস্থ মগজুৰে কাম কৰিব পাৰিবা- আৰু দিনটোৰ কাৰণে, বেলেগ এটা উৎসাহ পাই তাৰমানে কামৰ কাম কামৰ ক্ষেত্ৰতো ভাল লাগে। যে সঁচাকে আজি দিনতো ভাল যাৱ দেই এনেকুৱা লাগে, গতিকে ৰাতিপুৱা উঠা অভ্যাস- টো বহুত মানে গুৰুত্বপূৰ্ণ, আৎচ্ছা তুমি কোৱা তুমি কোৱাচোন বাৰু ইয়াৰ ওপৰত।
মানে ধৰা, মই মোৰ হিচাপ মোৰ হিচাপে দেই পুৱা যদি আমি ধৰা- পাঁচটা মানতে উঠো বা আমি সেই পোৱাৰ সময়খিনি যেতিয়া সূৰ্য উদয় হোৱা দেখা পাওঁ, বা সূৰ্য উদয় হোৱা মানে- পোৱাৰ সময়ত যিখিনি- মানে মানে নিৰ্মল বা বতাহ গাত লাগে, সেই সময়খিনি মানে ইমান ইমান শান্ত আৰু- যিখিনি চৰাই চিৰিকটিৰ মাত- সেইখিনি দি আমাৰ মানে মন মোহিত হৈ যায়, মানে দিনটোৰ কাৰণে আমাৰ গোটেই এ- গোটেই গাতো ভাল লাগি থাকে, আমি যদি ৰাতিপুৱা উঠি- আহ ব্যায়াম চ্যায়াম কৰো সেইখিনি সময়তে আঁ ব্যাম চ্যাম কৰো সেইখিনি সময়তে তেনেহ'লে আমাৰ দিনটোও ভালে যায় থাকে আৰু দিনটো মানে এনেকুৱা অনুভৱ নহয় যে- অঁ' মানে দিনটো আলসুৱা আলসুৱা বা- টোপনি টোপনি গাটো দুৰ্বল দুৰ্বল অনুভৱ নহয় আমি যদি পোৱাই উঠো, কিন্তু আমি ভাবোহে যে- তেতিয়া আমি মানে এনেদৰে মনত ভাব আহে ন যে আমি যদি বেছি দেৰিলৈকে শোঁ তেতিয়া গাটো ভাল লাগিব। কিন্তু, তেনেকুৱা নহয় আমি যিমানে দেৰিকে উঠিম আমাৰ গাটো- সিমানে দুৰ্বল দুৰ্বল লাগিব বা টোপনি টোপনি লাগি থাকিব, আমি যেতিয়া পুৱা উঠো গাত- বেলেগ ধৰণৰ শক্তি আহে। মানে সকলো দিনটোৰ কাম খিনি কৰিবৰ কাৰণে আমি মানে, এ এলেহুৱা কৰিব নালাগে বা ভাবিব নালাগে। মনোযোগেৰে দিনটোৰ মানে যিমান খিনি কাম আছে- অ পঢ়া বা বিভিন্ন ধৰণৰ যিমানখিনি কাম আছে আমি মনোযোগেৰে কৰি যাব পাৰো, মানে বহুতে- পোৱা সোনকালে উঠিব নোৱাৰে, কাৰণ মানে ৰাতি দেৰিকৈ শুৱা মোবাইল ব্যৱহাৰ কৰে তেওঁলোকে ৰাত- তি দেৰিলৈকে বা টিভি চাই বা বিভিন্ন ধৰণৰ অপ্ৰয়োজনীয় কামৰ বাবে দেৰিকে শুব লগা হয়। মই ভাবো যে মানুহে দেৰি নিজৰ এটা সময় সময়সূচী বনাই ল'ব লাগে, যে মই এইখিনি সময় শুব লাগিব আৰু এই- খিনি সময়ত উঠিব লাগিব। বা ৰাতি তেওঁলোকে কোনো ধৰণৰ দেৰিলৈকে মোবাইল চাব নালাগে। কাৰণ দেৰিলৈকে মোবাইল চ চোৱাৰ পিছত তেওঁলোকৰ মানে মানসিক- আহ মানে সিহঁতৰ মানসিক চাপ পৰে বা চকুৰ তল বিলাক কলা পৰি আহে- বা টিভি চালে মানে আমাৰ ধৰা বিভিন্ন ধৰণৰ মানসিক ৰোগত আমি ভুগিবলগীয়া হয় আমি যদি ৰাতি দেৰিকৈ শোঁ। আমাৰ যদি টোপনীয়ে যিমান- কিন্ত এজন মানে সাধাৰণ মানুহে ধৰা আঠ ঘণ্টা সাতৰ পৰা আঠ ঘণ্টা হুঁব লাগে শুঁবই লাগে মানে। ইমান খিনি টোপনি আমি শৰীৰটোক দিব লাগে, যদি আমাৰ সিমানখিনি টোপনি দিয়া দিয়া নাযায় বা সিমানখিনি- শৰীৰে বিশ্ৰাম নাপায়, তেনেহলে আমাৰ গোটেই মানে শৰীৰটোৱে মানে এ- খেলি মেলি সৃষ্টি হৈ যাব শৰীৰ মানে শৰীৰটোত আৰু, আৰু দিন- টোৰ কাৰণে ধৰ আমাৰ এ গাটো ভালে নাযাব। আৰু এনেই তুমি কোৱাচোন, এই অভ্যাক কেনেকৈ গঢ়ি তুলিব পাৰি?
হয়, মোৰ মতেতো তোমাৰ প্ৰতিদিনে যদি আমি একে সময়তে শু- তেতিয়াহলে আমি সদায় ৰাতিপুৱা একে সময়তে উঠিবও পাৰিম। তেতিয়া যদি আমি সোনকালে সদায় ৰাতি সোনকালে হু ৰাতিপুৱা আমি সোনকালে উঠি পাৰিম আৰু এই অভ্যাস গঢ়ি তুলিব প আমি গঢ়ি তুলিলে আমি চেষ্টা কৰিব লাগিব চেষ্টা কৰিলে অভ্যাসটো উঠিব লগতে আমি এলাৰ এলাৰ্ম ব্যৱহাৰ কৰিলে আমাৰ অ সুবিধা হয় দিয়াচোন। কাৰণ এলামে আমাক উঠাত শুই উঠাত মানে সহায় কৰে গতিকে আমি মোৰ মতেতটো আমি সদায় ৰাতি ৰাতিপুৱা ধৰি লোৱা ৰাতি ধৰিলোৱা যদি আমি দহটা এঘাৰটা বজাত খাই লৈ কিদি ধুনীয়াকে শুইওঁ তেতিহলে ৰাতিপুৱা ধুনীয়াকে পাঁচ ছয় বজাত আমি উঠিব পাৰো কাৰণ তেতিয়ালৈকে আমাৰ টোপনি খিনি সম্পূৰ্ণ হৈ যায়। আৰু এলাৰ্ম এলাৰ্মটো আছে তুমি ধৰা আমি হয় হয় যদি আমি ৰাতিপুৱা ধৰা অ সোনকালে কোনোবা মা উতি আমি সাৰ নাপাওঁ বা নিজে উঠিব নোৱাৰো এলাৰ্মে আমাক বহুতখিনি সহায় কৰে আৰু ৰাতিপুৱা উ তাৰ পিছতো তোমাৰ প্ৰথমতে মই সদায় মানে মুখ হাত ধুই কিনে অলপ পানী খাওঁ ৰাতিপুৱা পানী খাবই লাগে গৰম পানী আৰু তাইৰ লগতে অলপমান খোজ কাঢ়ো ব্যায়াম কৰো বা তুমাৰ যোগাসন কৰো বা ধ্যান কৰো কাৰণ সেইখিনি সময়ত যদি আমি এইখিনি কাম কৰো আমাৰ স্বাস্থ্যটো তাৰমানে ভালে থাকে। তুমি মুকলি বতাহত তুমি নিৰ্মল বতাহ লোৱা সেই বতাহত তুমি অলপমান খোজ কঢ়া বা ব্যয়াম কৰা - তোমাৰ স্বাস্থ্যও খুব ভালে থাকিব নহয় জানো,
হয় হয় আৰু ধৰা আমি যেতিয়া ব্যায়াম কৰো ৰাতিপুৱাই উঠি কিনে আমাৰ শৰীৰ মানে যিখিনি তেজ চলাচল মানে তেজৰ যিখিনি সঞ্চালন হয় সেইখিনি নিয়মিত ভাৱে হৈ থাকিব। বা আ উম বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা আমি হাত সাৰ থাকিম এই ব্যায়াম বিলাক যদি আমি কৰো বা যোগাভাস কৰো আৰু মই ভাবোঁ যে শিক্ষাৰ্থীৰ মানে বাবে পুৱা উঠাৰ মানে অভ্যাসটো মানে আটাইতকৈ দৰকাৰ কাৰণ পোৱাৰ সময়তহে মন সতেজ থাকে সেইখিনি সময়ত যদি আমি যিখিনি সময় পঢ়ো আৰু সেইখিনি আমি অলপে পঢ়ো সেইখিনি আমি যথেষ্ট কিনমান আমাৰ মনত থাকি যায় আৰু দীঘলীয়া সময়লৈকে মনত থাকে কাৰণ সেই পোৱাৰ সময়তখিনি সকলো সেইখিনি মানে নিস্তব্ধ হৈ থাকে কোনো ধৰণৰ হাল্লা নহয়। কিন্তু তুমি দিনত বা ৰাতি একদম ৰাতি সকলো মানুহ হোৱাৰ পিছত সেই তেতিয়াও সেইখিনি সময়তো মানে পঢ়া আহ পঢ়িলে ভালকে মনত থাকে কিন্তু ৰাতিপুৱা এই সময়খিনিত যথেষ্টখিনি বেছি দীঘলীয়া সময়লৈকে মনত থাকে কিন্তু সেইখিনি আমাৰ কোনো ধৰণৰ হাই হ হাই হোল্লা নহয় বা কোনো ধৰণৰ গাড়ী মটৰ ইমান চাউণ্ড নাহে বা মাত নাহে সেইখিনি সময়ত যদি আমি পঢ়ো আমি এটা এটা ধ্যানতে আমি পঢ়ি যাব পাৰোঁ আৰু যথেষ্ট কে আমাৰ আহ মনোযোগ শক্তিও বাঢ়িব সেইখিনি সময়ত বা পঢ়িও ভাল লাগে সেইখিনি সময়ত যেতিয়া সকলোৰে মাত নাথাকিব আহ মানে মনতে থাকিব যাব তোমাৰ দীঘলীয়া সময়লৈকে যে আৰু এবাৰ মানে তোমাৰ মনত কৰিবলগীয়া নহয় আৰু পোৱা ব্যায়াম কৰিলে ধৰা আমাৰ শৰীৰ সুস্থ থাকে অলপ আগতে যেনেদৰে তোমাক মই কলোঁ। শৰীৰত তেজ সঞ্চালন হয় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাই আমাৰ শৰীৰৰ দিনতটো মানে শক্তিৰে কাম কৰিব পাৰি তোমাক মই ক'লোৱে যে এলেহুৱা ভাব নাথাকে দিয়া আমি যদি পুৱা উঠি ব্যায়াম কৰো আৰু ধৰা পুৱা উঠি আমি যেতিয়া খোজ কঢ়ো তেতিয়াও আমাৰ যথেষ্টখিনি উপকাৰিতা আছে পুৱা খোজ কঢ়িলে হৃদযন্ত আমাৰ সুস্থ থাকে বা শৰীৰটো সক্ৰিয় হয় আৰু মানসিক সতেজতা বৃদ্ধি পাই পুৱা খোজ কাঢ়িলে মানে ধৰা মানে সেই খিনি আমাৰ আৰু শৰীৰটোত লাগে অ শৰীৰৰ শৰীৰো আমাৰ আজাৰৰ পৰা হাত থাকে বা শৰতটো সক্ৰিয় হৈ থাকে সকলো কামৰ বাবে শৰীৰটো সক্ৰিয় হৈ থাকে বা মানসিক সতেজতা বৃদ্ধি পায় বা মানসিক চাপো আমাৰ শৰীৰত যথেষ্ট খিনি কম হয় দিয়াচোন আৰু পুৱা উঠাৰ ফলত এনে সময়ৰ সঠিক ব্যৱহাৰ হয় নেকি কোৱাচোন বাৰু তুমি
হয় তুমি এইটো মোক ঠিকে প্ৰশ্ন কৰিছা পুৱা যদি আমি সোনকালে উঠো বা যদি সদায় সোনকালে উঠো দিনটো দীঘলীয়া যেন লাগে আৰু সকলো কাম সময় মতে কৰিব পাৰি কাৰণ ৰাতিপুৱা যদি ধৰি লও যদি আমি ৰাতিপুৱা আঠটা নটাতে উঠো আমাৰ ৰাতিপুৱা কাম খিনি হ'ব জানো নিশ্চয় নহয় কিন্তু যদি আমি ৰা ৰাতিপুৱাই উঠো ৰাতিপুৱা উঠি আমি খোজ কঢ়িলো ব্যায়াম কৰিলো তাৰপিছত মনটো এতি সতেজ হব আমি বাকীখিনি কামো ধুনীয়া নিয়াৰিকৈ কৰিব পাৰিম আৰু সময়ো বাঢ়ি সময়ো বাচি যাব কাৰণ যিমান সোনকালে উঠিম আমি ৰাতিলৈকে সিমান বেছি সময় পাম গতিকে ৰাতি ৰাতিপুৱা সোনকালে উঠিলে আমাৰ সময় সঠিক ব্যৱহাৰ হয় আৰু পুৱা উঠাৰ লগত তোমাৰ খাদ্য আমাৰ খাদ্য অভ্যাসৰো তোমাৰ বহুতখিনি সম্পৰ্ক আছে যেনে ৰাতিপুৱা সময়মতে উঠিলে সময়মতে জলপান কৰিব পাৰি যিয়ে স্বাস্থ্য ভাল ৰখাত সহায় কৰে যদি আমি ৰাতিপুৱা আহাৰ আহাৰটো আমি দুপৰীয়া তিনটা চাৰিটা বজাত কৰো দুপৰীয়া আহাৰটো তেতিয়াহ'লে আমি ৰাতিনো কেইটা বজাত কৰিম গতিকে তেতিয়া কেতিয়াও আমাৰ শৰীৰ সুস্থ নাথাকে যদি আমি ৰাতিপুৱা আহ সোনকালে জলপান কৰি দুপৰীয়াৰ ভাত সাজ সময় মতে খায় তেতিয়াহে আমি ৰাতি আকৌ ৰাতিৰ সাজ ৰাতিৰ সাজটো আমি সময়মতে খাব পাৰো গতিকে পোৱা উঠাৰ লগত তোমাৰ খাদ্য বিভাগৰো বহুত খিনিয়ে মানে সম্পৰ্ক আছে আচ্ছা বহুতে কয় যে মানে পুৱাৰ বতাহ স্বাস্থ্যৰ কাৰণে ভাল এইটো সঁচা নেকি
হয় হয় পুৱাৰে বিশুদ্ধ বতাহে মানে শৰীৰ আৰু মন দুয়টাকে সতেজ কৰি তোলে পুৱাৰ সেইখিনি সেইখিনি বতাহ মানে কোনো ধৰণৰ প্ৰদূষণ প্ৰদূষিত নহয় বা সেই পুৱাৰ সতেজ বতাহখিনি যেতিয়া আমাৰ শৰীৰত লাগে তেতিয়া আমাৰ মন প্ৰাণ যথেষ্টখিনি মানে ভালে থাকে আৰু পুৱা উঠিবলৈ আমি বিভিন্ন ধৰণৰ অভ্যাস এৰিব লাগিব যেনে ধৰণে ৰাতি তোমাক অলপতে যেনেদৰে মই ক'লো যে ৰাতি ৰাতি দেৰিলৈকে মোবাইল চাব নালাগে অপ্ৰয়োজনীয় ভাৱে জাগি থকা আৰু অনিয়মীয়া অনিয়মীয়া মানে জীৱন যাপন এৰিব লাগে কাৰণ ধৰা তুমি যেনেদৰে কলা যে ৰাতিপুৱা উঠি কিনে ব্যায়াম কৰিব লাগে সেই আমি যদি ৰাতিপুৱা সোনকালে উঠো তেনেহ'লে আমি যিখিনি ব্যায়াম কৰো আমি দিনটো অলপ ভাগৰ লাগি থাকিলে ৰাতিপুৱা মানে সোন ৰাত ৰাতি মানে আমাৰ সোনকালে টোপনি আহে আৰু যিমানে ৰাতি আমি সোনকালে শুব পাৰিম সিমানে ৰাতি ৰাতিপুৱা আমি সোনকালে উঠিব পাৰিম আৰু উঠি কিনে যিমান খিনি নিজৰ কাম কৰিবলগীয়া আছে ব্যায়াম হওক বা আহ ধ্যান হওক যিমানখিনি কৰিব লগা আছে আমি নিয়মিতভাৱে কৰি যাব পাৰিম যাৰ ফলত আমাৰ শৰীৰ মন দুটাই ভালে থাকিব আৰু ছুটিৰ দিনত মানে পুৱা উঠিব লাগে এনেকুৱা নহয় যে ছুটি আছে দেৰিলৈকে শুৱ অ মানে প্ৰতিদিনে একে সময়তে উঠাৰ অভ্যাস বজাই ৰাখিলেহে মানে শৰীৰৰ জৈৱিক শৰীৰ ঠিক থাকে বা শৰীৰটো এটা নি নিয়ন্তণত চলি যায় তুমি যদি সদায় তোমাৰ শুৱা উঠা টাইম বা শুৱা খোৱা লোৱা টাইম অ তোমাৰ যদি একে নাথাকে বা তোমাৰ খেলি মেলি হৈ থাকে তেনেহ'লে শৰীৰটো মানে এ তাৰ শৰীৰ যিখিনি কাম কৰিবলৈ লগীয়া থাকে সেইখিনিও তোমাৰ ধৰা নিয়মিত নহব বা শৰীৰটোৰ ধৰা মানে যিমান যিখিনি শৰীৰত লাগে সেইবিলাক আৰু উৰত উঢল পহল হৈ যাব আৰু এনেই তুমি কোৱাচোন পুৱাৰ সময়ত অধ্যয়ন কৰাটো কিয় ভাল আমি মানে বুলি কোৱা হয়
অ পুৱাৰ সময়ত অধ্যয়ন কৰা আটাইতকৈ ভাল বুলি মই নিজেও কম কাৰণ সেই সময়ত তোমাৰ চাৰিওফালে শান্ত শান্তিৰ এটা পৰিৱেশ থাকে সেই সময়ত আমি মনোযোগ ভাল ভালকে দিব পাৰো মনোযোগ বৃদ্ধি পাই আৰু কম সময়তে অধিক পঢ়া সম্পূৰ্ণ কৰিব পাৰি ৰাতিপুৱা সময়ত তুমি লক্ষ্য কৰিবা একো বস্তু একোটোৱে তোমাৰ হাই হেল্লা নাথাকে মানুহবোৰ সেই সময়ত সেয়েহে বা কিছুমানতো বেছি সময়তো শুয়ে থাকে ৰাতিপুৱা পাঁচ পাচটা ছটা বজাত তুমি যদি উঠা সেই সময়ত এটা ধুনীয়া তোমাৰ অ সুস্থ মগজুৰে তুমি পঢ়িব পাৰা মনযোগ ভালকে দিব পাৰা কাৰণ হাই হাল্লা নহ'লে তোমাৰ আ ম ডাইৰেক্ট তোমাৰ মাথ থা আ তোমাৰ আ ম মগজুটো অকল সেই পঢ়া শুনাত হে যাব আৰু তেতিয়া আমি অধ্যয়ত গুৰুত্ব মানে ধুনীয়া কৈ মানে তোমাৰ অ সম্পূৰ্ণ ধ্যানটো মানে অধ্যয়নত দিব পাৰিম সেইকাৰণে ৰাতিপুৱা সময়ত মানে অধ্যয়ন কৰাতটো ভাল বুলি মই ক'ম আৰু অভিভাৱকে এই গঢ়ি তোলাত আটাইতকৈ বেছি সহায় কৰিব পাৰে কাৰণ অভিভাৱকে নিজেও তোমাৰ নিয়ম মানি চলিব লাগে আৰু শিশুসকলক সময়মতে মাতি দিব লাগে সময়মতে জগাব লাগে আৰু সময়মতে উঠিবলৈ উৎসাহ দিব লাগে তেতিয়াহে আমাৰ যদি মা দেউতাই নকয়ে যদি অভিভাৱকে নকয়েই শিশুসকলক সময়মতে উঠাৰ কথা তেওঁলোকেনো কেনেকে উঠিব নহয় জানো
হয় তুমি ঠিক কথাই কৈছা বাৰু তোমাৰ লগত আজি এই বিষয়ত কথা পাত তি মোৰ যথেষ্ট খিনি জ্ঞান আহৰণ হল দেই বা তুমি বহুত ভালকে মোক এই বিষয়টোৰ ওপৰত বুজাই দিলা অলপমান
হয় হয় তুমিও মোক আজি যথেষ্টখিনিয়ে সহায় কৰিলা আমি আগলৈ কথা পাতিম বাৰু আজিলৈকে সামৰিছো তেতিয়াহ'লে
ঠিক আছে আজিলৈ সামৰো ধন্যবাদ